অ হেল্ল হয়। এয়া আছো এনেই,
মইও আছো বহি আছিলো এনেই খাই বৈ আজৰি হৈ।
অ
নাই,
খালো খালো, এই বতৰটো বৰ ভাল নহয় কাপোৰ বোৰ এবাৰ উলিয়াইছো সোমোৱাই আছো।
অ বতৰতো পাই পেলাই বৰষুণ এতিয়া নাই বাৰু,
উম বৰষুণ বতাহ।
বতাহ অলপ চলপ বতাহ মাৰি আছে আৰু
আহ আহ,
মাহঁতে কি কৈছে।
মাহতে আছে ইয়া কিবা গোটৰ কথা পাতি আছে মানুহজনী আছে।
অ অ গোটৰ হেইৰি পালে নাই দহ হেজাৰ।
দহ হেজাৰ পালে বাৰু তোমালোকৰ মাহতে।
অ ভালে ভালে।
অ এতিয়া ফুতোমাৰ, যুগৰ
অহ অহ
ফটো মাৰি তহঁতৰ মাহঁতে দিছে নাই?
দিলে দিলে এইবোৰ যোগ দিৱসো সেই আগতে দিলে। ফটোমৰা আগতে গৈছিলে নহয়।
ভালে কৰিছে মানুহ বিলাক অকমান
মাইকী মানুহ খিনিক ভালে কৰিছে।
ভালে কৰিছে অহ
এনেই সময়ে নাই এইবোৰ ব্যায়াম কৰা কৰিবলে। যোগ কৰিবলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে দিয়াৰ কাৰণেই মানে অলপ সময় উলিয়াই পেলাই কৰিব পাৰিছে।
অল পইচা হা
কি কৰিব কৰিব লাগে এইটো মুখ্যমন্ত্ৰী দিয়া বুলি কথা নহয়তো নিজে নিজক অকণমান সময় দি পেলাই মানে দহ মিনিট মান হ'লেও নিজৰ স্বাস্থ্য কথা ভাবি পেলাই মানে এইটো ব্যয়াম কৰিব লাগে।
অ এতিয়া গাটো নিজৰে সুস্থ মানে ভাল ভাল লাগিবা নহয় নহয় ন।
হয় হয় অ। তাকে মানুহবোৰে আকৌ এতিয়া চচিয়েল মিডিয়াত চাবাচোন ইমান উপলুঙা কৰি আছে। মাইকি মানুহ বোৰক।
অ উপলঙা কৰি আছে মানে জোখত গৈছে।
অ
যোখত কে বেছি।
এ অ তাতকে মানে এতিয়া তোমাৰ। অকল মানে গোটৰ মাইকি মানুহ খিনি কৰা নাই তোমাৰ তাৰ হেৰি খিনিকো কৰিছে গোটেই যোগ ব্যস্থাতে কৰিছে
উম মানে হেৰি।
এইটো কি কয় তোমাৰ যুগ বোলা বস্তুতটো মানে কিবা প্ৰকাৰেতো কৰিব পাৰি এনেকে মানে এতিয়া ভৰি দাঙি কৰিবলেতো যিহেতু মাইকী মানুহ খিনি মানে চাদৰ মেখেলা পিন্ধি কৰা হয় সেতে, সেই তেনেকে কৰিবলে ভাল নালাগে হয় নহয়। কিবা বোলে পেন কুৰ্তি পিন্ধি লৈছে
অ, থিয় হৈ পেলাইও বহুত খিনি কৰিব পাৰি নহয়।
পাৰিতো কিছুমানে ইমান বেয়াকে দিছে মানে
অ কৰা কৰিছে আকৌ তাকে ফটো ভিডিঅ' ফটো মাৰি ভি ভিডিঅ কৰি পেলাই আকৌ ফেচবুকত দি দিছে।
জনা নাই শিকাই দে জনা নাই শিকাই দিব লাগে হয় নহয়।
অ, কৰি কৰি চাব তাকে ন, ফ্ৰদ ভিডিঅ' কৰি পেলাই আকৌ ফেচবুত কেলে দিব আহি এ গোটৰ মানুহেই বেলেগেতো দিয়া নাই
দিয়া নাই গোটত থকা মানুহখিনিয়ে হ'ব বেলেগ মানুহ কোনেনো ফটো মাৰি তোমাৰ ভাইৰেল কৰিব?
অ', চৰকাৰে ইমান এটা ভাল পদক্ষেপ হাতত লৈছে তেওঁলোকে আকৌ সেইবোৰ কৈছে
উ প্লঙা কৰিছে আকৌ
হয়-হয়
কিমান ধুনীয়া -ধুনীয়া ব্যয়াম আছে হাত দঙা ধৰা-ধৰি ধৰা
অহ, তাৰপিছতো আকৌ তেনেকুৱা আকৌ কৈছে। নতে ড্ৰেছে দি দিব লাগিছিলে।
এইটো নকৰিলেও এতিয়া উম, এতিয়া সেইটো দেখা পা ধৰি উম মানে কিবা লগা হ'ল কিবা ওপৰলে ভৰিব দাঙি-দাঙি কেনেকুৱা কৰি থৈছে।
এনেও গোটেই মানে যুগ-যুগৰ ব্যৱস্থাতোকে তে যুগখিনি -যুগসমূহকে মানে তেওঁলোকে মানে দি কৰিছে
কৈছে অ,
ত' হৈ গৈছে মানে।
উম,
তেনেকুৱা কৰিব নালাগে। যুগতটো এতিয়াৰ নহয় এইটো কিমান বছৰ আকৌ পুৰণি এইবোৰ। আগৰ ঋষি মুনি সকলোৱও বুক কৰিছিলে।
কৰিছিলে হয়। আৰু এইটো কৰিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ভালহে ভালহে পাব লাগে গোটেই মানুহ খিনিয়ে একেলগ এনে সময়ে নাপায় মানুহে হয় নহয় মাইকি মানুহে ঘৰৰ কামতে ব্যয়স্ত থাকে।
অনলাইন কচিং লয় যিবোৰ মানে যাব মেলিব নোৱাৰে। অনলাইন কচিং লৈ পেলাই সেইবোৰ কৰেগে কিছুমানে এটা সময় মানে বান ্ধি লৈ পেলাই সেই সময়টোত গৈ পেলাই মানে তোমাৰ হেৰি কৰেগৈ জিমত কৰে মানে তাত হেৰি লয় কচ লয় এতিয়া মুখ্যমন্ত্ৰীয়ে মানে এনেকুৱা কৰিলে মোবাইলত তোমাৰ চৈধ্য দিনীয়া ফ্ৰী ম অনলাইন মিচিং দিছে তাত। অকল মুখ্যমন্ত্ৰীও নহয় আৰু গোটেই ভাৰতবৰ্ষৰ সেইটো কৰিব লাগে ভালকে চৈধ্য দিন নহলেওতো এসপ্তাহ কৰিব পাৰে
পাৰে
সময় আকৌ উলিয়াই পেলাই তাতে বহুতে কৰিছে বাৰু বহুতৰ বহুতে মানে নকৰাকেও থকা নাই।
কৰিছে কৰিছে বহুতে কৰিছে হলেও মানে উটলঙা কৰিলে ভাল নালাগে আৰু কিবা এটা বস্তু দিছে তাহাঁতি মানে চবে শিকিব লাগে একেলগে কৰিব লাগে সেইটো উৎসাহ থাকিব লাগে মানে সেইে উপ কৰিছে যে ৰোঙা কৰাটোৱে বেয়া লাগে মানে।
এতিয়া আ অকলোট গোটৰ মানুহখিনিক মানে মুখ্যমন্ত্ৰীয়ে কি মুখ্যমন্ত্ৰী বুলি কোৱা নাই মানে গোটৰ মানুহখিনিক কিমান সুবিধা প্ৰদান কৰিছে
হয় পইচা পাতি দি
এয়া পইচা পাতি দিছে এতিয়া পুলি পুলি ৰুবলৈ দি পেলাই সেয়া পইচা দিছে পুলিটোতো আমাৰ নিজৰ কাৰণে হ'বলৈ দিছে পুলি ৰোৱাটো মানুে বহুত ইঞ্চাল কৰিছে
ল কৰিছে এ এগৰাকীয়ে তোমাৰ মই সহি দেখিছো উম, এগৰাকীয়ে মই এটা দেখিছো মানে সিদিনাখনি ফটো কপি। হেল্ল' আগতে অ আগতে যিটো পুলি ৰুবলৈ দিছিলে সেই পুলিটো নহয় ক'ব ফালো এই ধপাত তিতা গস্ত দেখি চাম নাই জানো ধপাত তিতা গছটো যে সেই তেনেকুৱা গছ এজোপা ৰুই পেলাই ফটো দিছো সেইটো সেইটো বাৰু টুঙা ক হ নাই সেই গছ বা আম কি বাৰু কোৱাচোন সেই ধোপাত তিতাৰ ধপাত তিতা গছজোপা ৰুবলগীয়া কিবা কাম আছে জানো
ইমান বোৰ পুলি এইবোৰ এনেই মানে এনেই শিকিবলৈ পাতকেইটাহতে বা চিনি নাপ আমি চিনি নাপাওঁ কাৰণে যি ি বুলি ভাবিছো কিন্তু মানে তুমি গুগুলত চাৰ্চছ কৰি চাবাচোন বহুত মানে মূল্যা বান গছ দিছে আকৌ এইবোৰ। এজোপা দু এজোপা এজোপা কিনি আনি কোনেওতো নুৰোৱে।
নৰুোৱে ক'ত ৰুব মানুহে আজিকালি গছ কাটিবলৈহে চায়। উম মানুহে এজোপা গছ কটাৰ আগত পাঁছজোপা পচ্তা পুলি ৰুই লব লাগে বুলি কয়। কিন্তু মানে কোনে ৰোৱা দেখিছে আজিকালি নৰুোৱে আৰু চকা উ
আমাৰ গছ কাটিবলৈ অকনো নাভাবেই তহিলং কৰিলে। আৰু ৰুবলেতো নাই এতিয়া চৰকাৰে দিছে ৰুবলে তাক মানে ইন্সাল কৰিছে মাইকী মানুহখিনিক। হয় বাৰু অলপমান দৌৰিব লগা হৈছে আৰু ইফালে যোৱা সিফালে যোৱা। সটো কৰা কিন্তু সেইবাৰও সেইটোৰ পৰাও মানে এটা হেৰি সুবিধা
উম হলেওতো পইচা কেইটাই চৰকাৰে দিছে ন!
হয় হয় সেইটো পৰা যাই দিয়া অ
এতিয়া এই অৰুণোদয়, অৰুণোদয় পইচা যিটো দিছে তোমাৰ, বিহুৰ আগত দেখোন মানুহে ধুনীয়াকে চলিবলৈ হৈ গৈছে হয় বাৰু বস্তু দাম বাঢ়িছে, হ'লেওতো তোমাৰ দুখীয়া মানুহখিনিৰ আগত মানে হাঁহিটো-হাঁহিটো উলিয়াব পাৰিছে ন যিমান যি হ'লেও
হয়-হয়
পইচা আমাৰ দহ হাজাৰ ঊনৈশ হাজাৰ টকা একদম সকলোৱে পাইছে দেই গাঁৱত তোমাৰ দুখীয়া বুলিবলৈ নায়ে চব ধনীয়ে অ কি চব মানে ধনী বুলিবলে নাই তহঁতৰ ফালে যদি এতিয়া ধনী মানুহ বিলাকেও ৰেচন কাৰ্ড উলিয়াই তোমাক দু পৰা পইচা খাইজে হ আমি
হয়-হয়
কেলৈ মানুহে তেতিয়াহ'লে যদি ক চাকৰি পাই যদি সিহঁতি চক প্ৰধান কিতা কথা নাই কিন্তু এতিয়া চব
অ তাৰপিছতো আকৌ মানে তাৰ বিপৰীতটোৱে ক'ব
বিপৰীতে - - সেইটোৱে আৰু
আগতে গোটবোৰ এনেকুৱা নাছিলে মানে আত্মসহায়ক গোটবোৰ
অ
আগতে ইমান মানে ব্যৱস্থা ত এইবোৰ নাছিলে এনেই মানে পইচাটো দিয়া হৈ আছিলে আৰু চৰকাৰত - - বেংকত থ জমা ধোৱা হৈছিলে কিন্তু আজিকালি কিমান ওলালে এতিয়া সেইকাৰণে বহুতো বহুত বহুতেওঁ মানে হে এটা মানে সংস্থাপন পালে নহয় বহুত জীৱিকা সখী পশু সখী এই এইসমূহেও এ এটা-এটা সংস্থাপন পালে আগৰ কাম্যসুখী আগতে মানে এইবোৰ নাছিলে,
এতিয়া এইবিলাককো দেখোন স্কুটি দিছে কিবা পশু উম
স্কুটিটো চবকে দিলে আশাসমূহকো এতিয়া স্কুটি দিছে,
অ আকৌ আগতে তোমাৰ অংগনাবাদী হেৰিটোতো তোমাৰ মোবাইল ফোন দিয়া নাছিলে জানো মাজতে
অ মোবাইল ফোন দিছিলে এতিয়া বেছি দিন হে আকৌ দিছে নহয়
উম সেবেতে তেওঁলোকে কিমান সুবিধা পাই আছে হ'লেও চৰকাৰখনক মানে
ইমান খিনি সুবিধা পোৱা পিছতো কিবা এটা নাপালে চৰকাৰৰ গাত দুখ দিব
উম ন
ইমান খিনি পইচা খায়ে থাকে তাৰ পিছতো একো নেপাও একো নেপাও কৈ থাকে
উম সেইদিনাখনেই হেৰিত দেখিছো ন মোবাইলত দেখিছোঁ অংগনাবাদী যিবোৰ খাদ্য অ হেল্লো শুনা নাই
অ শুনিছো-শুনিছো
অংগনবাড়ীত যিবোৰ খাদ্য দিয়ে হেল্ল' হেল্ল' অ অংনবাদী খাদ্যবোৰ যে দিয়ে তোমাক, অ সেই খাদ খাদ্যবোৰ মে দেখিছো মোবাইলত মানে উপলুঙা কৰে দেখিছো মানে সেইবোৰ ভিটামিন যুক্ত খাদ্য দ্য আকৌ দেই এইবোৰতো নাইতো এতিয়া কি দিয়ে কি আছিলে
খাবলে ভাল নহয় মানে তোমাক সেইটো কাৰণে কয় আও সেইটো ঠাইত বেলেগ কিবা দিব লাগে
অ বেলেগ কিবা সেইটো কিন্তু ভিটামিন থকা বস্তু এতিয়া প্ৰেগনেঞ্চি মাডাৰকো দি দিয়ে কিছুমান লৰা-ছোৱালীকো দিয়ে, ভিটামিনে হ'ব, কিছুমানে কবা কিবি দিছে
হয় হয়,
সেইটো, কিন্তু পৰাপক্ষত মানে ভালকে যদি কৈ মেলি খুৱায়, অ ভাল বন্ তোমালোকৰ?
অহ। এয়াহ আছো আও।
অ।